হেল্ল'!
হেল্ল'! কি কৰি আছ?
এ, বহি আছোঁ। তই?
মই সেয়া আছো। ভাত খালি? নাই খোৱা, আমাৰ ভাত বনোৱাই নাই। তহঁতে খালী?
মই বনাই থৈ আহিলো মাত্ৰ।
তই বনাইছ?
অ।
কি বনাইছ আঞ্জা?
আজি ডালি বনাইছো শুকান মাছ বনালো আৰু ভেন্দি ভাজি।
চব জানা বনাব।
অ'।
ভালেই দে।
জানিব লাগে অ', জানিব লাগে। উম, কি বনাই আছে তোমাৰ? কি বনাই আছে?
আমাৰ ভাত বনোৱাই নাই, মাহঁত নাই মা আহি পেলাইহে বনাব।
অ', ক'ত গৈছে।
এই মাহত টাউনলে গৈছে, কিবা বজাৰ কৰিব আছে দোকানৰ।
অহ অ', আপ্পা ভাল? আপ্পা ভাল?
অ', এতিয়া ভালেই বাৰু হলেও পুৰা নহয় আৰু।
উম।
তহতৰ ভাল ঘৰত?
উম, ভাল ভাল।
মানে তোৰ খবৰ ভাল?
মোৰ খবৰ আছে ভাল বেয়াৰ মাজত। অ', শুননা সিদিনা ন, আমাৰ ডিপাৰ্টমেন্টৰ এজনী ছোৱালীয়ে মোক ন, অ', কি কয় উপহাৰ দিছে।
কি দিছে উপহাৰ?
মানে জন্মদিনৰ মানে এ-এ কি কয় আগতে দি দিছে মোক কি কৈ মই ঘৰত গুচি গৈ আছো ন, ত' তই ৰাখি দে আ, অহ। অহ।
বা বা, তোৰ বাৰ্থডে পালেহি, আঠাইশ তাৰিখে ন?
অ'।
অ', আঠাইছ চাগে আমি ফুৰিব যোৱা কথাও আছিলে, তই যাব পাৰিলি হেতেন।
কোৱা ক'ত যাবি?
আমি নগাঁও।
আচ্চা। মানে চৌহমৰ তলত নতুন এটা দোকান খুলিছে ন, গম পাও ন।
এ-এই ইনষ্টাগ্ৰামৰ মানে ৰিলচত দেখিছিলো, হেৰি খুলিছে বুলি দোকান তেনেকুৱা।
অ', মই ইনষ্টাগ্ৰামৰ ৰিলচৰ চাই, চাই, বিচাৰি, বিচাৰি তাতে গ'লো।
অ', অ', ধুনীয়া বস্তু বিলাক এনেকুৱা হেৰি দাম বোৰ কেনেকুৱা?
দামটো ভাল আছে।
কেনেকুৱা কেনেকুৱা? কেনেকুৱা কেনেকুৱা?
বস্তুবোৰযে মানে বহুত ধুনীয়া ধুনীয়া বস্তু, দামটো আছে ঠিকেই আছে।
অহ। এনেকুৱা কি, কি কি বস্তু আছে, কেনেকুৱা বস্তু আছে?
তাত ধৰ মূৰৰ এ বৌ বুলি কয় যে
মানে ছোৱালী মানুহৰ নে ল'ৰা মানুহকো দিব পৰা বস্তু আছে, সৰু-সুৰা এনেকুৱা ল'ৰা মানুহ দিব পৰা গিফট আছে।
সৰু পোৱালি
অহ' মানে সৰু বুলি নহয় নহয়, ধৰা আমাৰ সমান ল'ৰা বা কাৰোবাক এনেকে দিব পৰা কিবা আছে, ল'ৰা মানুহৰ কাৰণে।
অহ' এই লকেট আছে, পিছত। আছে অহ' ইয়া ইত তেনেকে ইমান নাই কিন্তু ছোৱালী মানুহ বস্তু বেছি তাত।
হয় ন, আজিকালি ছোৱালী মানুহৰ বস্তু বহুতে হয় নে, ল'ৰা মানুহটো সেই। ছোৱালী মানুহ কাপোৰ বিধে বিধে পায় বা যিয়ে হওঁক, ল'ৰা মানুহ উপহাৰ কাৰণে বস্তু পাবলৈ টান কিন্তু ন।
উম হম।
কি কি দিলে উপহাৰ।
সেইদিনা আপচাৰ মোক এ, বৌ কি নি দিছে দুটা।
অহ।
মোক কি কয়, দোকানত লৈ গৈ কয়। তোমাৰ বাৰ্থডে গিফ্ট কি লাগে লৈ লোৱা, মই কৈছো কি গোটেই দোকান খনে লৈ লও নে কি।
হুেহ।
তই মূৰতাতে লৈ গুচি যোৱা তোম তোম মই দেখি আছো নহয় কি হয়, পুলিচ ধৰে নাই ডকাইতে ধৰে মোক।
হয় আও।
উ উল বি বিচ হ'ব ন।
অহ' বিচ অ বিচ হয়। নাইনটিন কমপ্লিট অহ, ঊনৈশ পুৰা হৈ গলে বিচত সোমাব।
এই নহয় বিশ পুৰা হ'ব, দুহেজাৰ ছয় চনৰ নহয় জানোঁ।
উম।
অহ, বিশ পুৰা হ'ব ঊনৈছ নহয়।
বিশ পুৰা হ'ব।
এই বিছ পুৰা হ'ব।
আৰে ঊনৈছ পুৰা হব।
আৰে দুহেজাৰ চন দুহেজাৰ ছয় চনৰ পৰা দুহেজাৰ ছাব্বিশ বিশ বছৰ ওলাই আছে দেখোন।
অহ সেইটোৱেতো নাইন ঊনৈশ পুৰা হৈ পেলাই বিশত হ'ব।
বিশ পুৰা হ'ব ঊনৈশ পুৰা নহয়। মানে ক ক। কেলকুলেটাৰত মাৰিলে চোন দুহেজাৰ ছাব্বিশৰ পৰা দুহেজাৰ বিশ মাই। অহ।
এডটি আহিছে যে ন।
কি।
ডিয়াৰ আৰ একসেটলি টুৱেণ্টি ইয়েৰ্ছ।
অহ অহ বাৰ বিশ বছৰ মানে পুৰা এ ঊনৈশ পুৰা বুলি নহয়। তোক এতিয়া মানুহ যদি তোৰ আঠাইছ তাৰিখ পিছত হলে তোমাৰ বয়স কিমান তই বিশ বুলিয়ে ক'ব লাগিব।
বিশ অহ।
অহ তই ঊনৈশ পুৰা হল বুলি কলে বিশ বিশ মইতো কেনেকা মোৰ যদি। আজি বাৰ্থডে নহয়। কোনো‌‌ যদি কা কাইলৈকে যদি সুধি থাকে তোমাৰ বৰ্তমান মই উনৈশ আজি বাৰ্থডে ন আজিৰ পৰা বিশ তেনেকে কওঁ।
এইটোৱে তো বিশ হ'ব বিশ হ'ব।
অহ।
অহ মই সেইটোৱে কলো একৈশ বুলি কোৱা নাই‌তো।
খে সেইটোৱে। বাকী ফুৰিব নাযাওঁ ক'তো?
জানো সিহঁতে কিবা প্লেন কিবা মিলাই আছে বুলি শুনা পালোঁ।
কোনে এাৰ ইণ্টাৰণশ্বিপ কৰি থকা লগৰ খিনি।
নহয় লগৰ খিনি নহয় এই চাদিকা মমতজ।
অ অ ত আগৰ লগ আগৰ আগৰ
হয় নান মোক মানে এনে মই মোৰ বৌৰ পৰা শুনা পাইছোঁ।
অ,
আ সেইয়া যে মোক নক বাবাছ মোৰ ত এক টকা নাই তহতি কি কৰিব আছে কৰি খাক?
উম, উম, উম
তই সৰুকে দেখ নিজে কিবা এটা কৰিব পাৰা ত নিজৰ খৰচ উলিয়াবলে।
ঘৰতে বৌ দাদা। উ বাইদেউসকল আহিব নেকি? এনে হয় এনে প্ৰত্যেকবাৰ মানে বাইদেহত আহে। আৰু ঘৰতে মাখ মাখি বি বনাই আৰু
এ তেনেকে সৰু সুৰাটো ঘৰত বনাই খুৱোৱাই ভাল এনেই গৈ পেলাই কৰবাত। এনে হেৰি কৰি থকাতকৈ।
সেইটোতো আছে পাৰি কিন্তু আছে ন লগৰবোৰ কেইটামান।
অ, অ,
খেচৰা বুলি কইন জান যায়।
অ, অ, অ,
অ শোন না
ক,
আমাৰ যে গৰমৰ বন্ধ থিয় ক'ল কতু যোৱা নাই জানো নাই।
কলো গলো যোৱা নাই ইণ্টাৰ্ণশ্বিপ বুলি অলপ দিন গ'ল তাৰপিছতে এতিয়া আকৌ গৰমত যিহে আমাৰ আকৌ যদি আমাৰ গৰম বন্ধ খুলিলে নহয়। কবি আজি নাযাও দে কলে যে ত থাকেইে যাব তেনেকে আমাৰ শেষেই হৈ যাব চাবি
ঐ, ফাৰ্ষ্টৰ দিন যাম দেই।
ক'ৰ ফাৰ্ষ্টৰ দিন?
ক'লেজৰ।
এক আগষ্টত।
তিনি আগষ্ট।
অহ, তিনি আগষ্টত যাম, এক তাৰিখৰ পৰা, এক তাৰিখ আৰু দুই তাৰিখে নাযাওঁ।
অ', ভাইতি, এক তিনি তাৰিখে কলেজ খুলিব।
অ', অ', হ'ব। আমি তিনি তাৰিখৰ পৰা যাম দে।
অহ। ভালেই লাগিব ন'।
উম, বা এডমিচন আমি হেৰি নামভৰ্তি কৰিছিলোহে, এতিয়া পঞ্চম সন্মাসিক পাই গ'লো।
সেইটোৱেইতো। মানে তাকেই ভাবো, কেনেকা কেনেকা অ', খতম হৈ যায়।
আৰু যেতিয়া চাৰি বছৰ
অহ।
আৰু চাৰি বছৰীয়া ডিগ্ৰী কৰিবি জানো এইবাৰ?
নহয় অ', মই তিনি বছৰ কৰিম, মোৰযে আৰু থাকিব মন নাই মহাবিদ্যালয়খনত, আমনি লাগি গৈছে।
কিন্তু যে, হেৰি, আমাৰ এতিয়া চাৰি বছৰীয়া অ', হেৰি মাধ্যমটোযে কৰিলে, কৰা কি কি জানা উপকাৰ? তিনি বছৰিয়া হ'লে আমি অকল ডিগ্ৰীটোহে পাম, কিন্তু আমি যে এটা মেজৰ লৈছো যে, সেইটো নাপাম কিন্তু, তিনি বছৰিয়া কৰিলে।
কোনে কৈছে?
অ', হেৰি, অ', এন ই, এন ই পিৰ হেৰি মতে
অহ।
যে আমি তিনি বছৰ ডিগ্ৰী কৰিলে আমাৰ হেৰি নহ'বই, মই চাৰি বছৰিয়া কৰিম, কাৰণ এটা আমাৰ এটা ষান্মাসিক আমি যে, দুমাহ মান তিনিমাহ মান ভালকে গ'লেই হৈ যায়। আৰু ঘৰত থকাতকেতো মাজে মাজে আমি গৈ থাকিব পাৰো ন', আৰু পৰীক্ষাটো দিব গ'লেও বহুত।
উম, হুম।
হেৰি সেইটো কাৰণে মানে তিনি বছৰ হ'লে, অকল ডিগ্ৰীটো পাম আৰু ইমান কষ্ট কৰি এটা চাব বিষয়ত আমি মেজৰ লৈছো ন'। সেইটো যদি চাৰ্টিফিকেট খন আমি কামত নাহে, পিছত কিবা এটা কৰিব হ'লে সেইটো কাৰণে চাৰি বছৰত, সেইটো কাৰণে বিষয় এনেকুৱা এটা বিষয়ত হেৰি পাবি তেতিয়াহে আহিব চাৰি বছৰত, তিনি বছৰত নাহে। অক তেতিয়া আমাৰ মেজৰ লোৱা একো নহব। আৰু ঘৰততো এনেই থাকিম ন', মানে মই ভাবিছোঁ, কৰিয়েই দিম আৰু।
চাওচোন কি হয়।
ৰো যে আগত হাত পাব লাগিব, হেৰি তেতিয়া হ'ব বুলি কৈছে, এতিয়া বোলে কৈছে কি বোলে তোমালোকৰ হেৰি ৰিজ মানে হে ফলাফল যেনেকুৱাই নহওক, পাৰিব আৰু বেগ থাকিলেও পাৰিব বুলি কৈছে।
কি পাৰিব?
মানে চাৰি বছৰিয়া কৰিব পাৰিব, আগতে না নোৱাৰিব বুলি কৈছিলে, এতিয়া চাৰি বছৰীয়া কৰিব পাৰিব বুলি কৈছে।
অ', অ'।
উম।
চাওচোন কি হয়, ঘৰৰ মানুহৰ লগত কথা পাতি লওঁ। মোৰো মন নাই আৰু এইবোৰ লেঠা কৰি থাকিবলে।
সে মোৰো ইমান মন নাছিল। কিন্তু এতিয়া শুনিলো আম বাহ হঁতৰ সেইদিনা ৰিজাল্ট দিলে, ষষ্ঠ ষান্মাসিকৰ।
হে?
অ'।
অ', আমাৰতো দি দিব ছাগে ন' ফলাফল?
সিহঁতৰ এতিয়া তিনি বছৰিয়া যদি কৰিম বুলি ভাবিছে বাহঁতৰ শেষ হ'ল।
এই বা মেজৰ আছিলেনে?
অ', আছিলে শিক্ষা।
পালে?
হা
মানে মেজৰ ডিগ্ৰী লাভ কৰিলে।
নাই কৰা তিনি বছৰ হৈছে অকল এতিয়া ডিগ্ৰীটোহে কৰিছে। চাৰি বছৰ কৰিলেহে মেজৰ আছিল বুলি গম পাব। হেতে চাৰি বছৰ কৰিব নে কি
এতিয়া বায়ে কি বায়ে কি পাইছে অনলি খালি এইটো ডিগ্ৰী।
অ ডিগ্ৰী পাইছে হেৰি পইন্ট আহিছে আঠ দশমিক তিনি তিনি।
বা ইমান আহি গৈছে।
অহ
এতিয়া কি কৰিব বায়ে?
উ এনে ঘৰৰ মানুহে কৈ আছে যে এতিয়া ধৰ হেৰি তাই বেলেগ পঢ়িবৰ কাৰণে এডমিচন বিলাক সময় গুচি গৈছে ন আমি কৈছো এনে ঘৰত থাকিব নালাগে চাৰি বছৰ ডিগ্ৰীটো কৰি দিলেই ভাল হব।
উম
এনেই ঘৰত থকাতকৈ বেলেগ বেলেগত যদি নহয় আৰু ঘৰত যদি বহি দিয়া হয় আকৌ পাছত পঢ়া নহয় যে
বায়ে কি কৰিব?
জানো কি কৰিব তাইহে জানিব ভালকে ময়ো নাজানো। সুধিব লাগিব ভাবিব তাৰপিছত ক'ব।
আহ চাওঁ এতিয়া ৰচুন কি হয় মোৰ যে একদম মন নাই।
আহ আৰু এতিয়া আমাৰ চাৰি বছৰ ডিগ্ৰীটো সেৰি হৈছে আমি যদি ষষ্ঠ ষান্মাসিকলৈকে এখন কলেজ মহাবিদ্যালয়ত পঢ়ি পেলাই আৰু পিছৰ দুটা এবছৰ মানে ধৰ তিন বছৰ পিছত বেলেগ এখন মহাবিদ্যালয়ত আমি যাব পাৰিম যদি মন কৰ ধৰ কোনোবা বেলেগ বেলেগ ডিষ্ট্ৰিক্টত দূৰত গৈ পেলে পঢ়িছে ন তেনেকুৱা ধৰ ওৰলৈ গুচি যাব পাৰে নিজৰ মহাবিদ্যালয়লৈ দুবছৰ তাটো পঢ়িব পাৰে। তেনে ভাল কৰিছে। হ'ব দে বাকী ভাল যদি। আহ অ